হেল্ল', অ', কি কৰিছাঁ?
এ ভাত চব্জি বনাই আছোঁ। কি কৰিম আৰু ইমান-
অ' অ' আমাৰ এইপিনে- মই মানে ভাত বনোৱা নাই বনাম আৰু মানুহজনক মানে হেৰিত- তিনিআলিলৈ পঠিয়াই দিছোঁ মাংস অলপ আনিব কাৰণে। তাৰপিছত তোমাৰ বৰষুণ পৰিছে ন' আজি আমাৰ ইয়াত বহুত বৰষুণ। বৰষুণ পৰি আছে এই বোলোঁ মাংসকে অলপ আনা ৰুটিৰ লগতে খাম ভাত নাখাওঁ। বৰষুণ পৰি থাকিলে এনে ৰুটি খাই ভাল লাগে ন।
অ' মই পোওলা বনাই আছোঁ। আৰু পোলাও যে পোলাও বনাই আছোঁ।
অ' অ' অ' পোলাও পোলাও তোমালোকে কেনেকে বনোৱা।
হা
তুমি পোলাও কেনেকে বনোৱা।
মই এয়া বুটি দি বনাইছোঁ। না বুটটোত তিয়াই থৈছিলো তাৰপিছত- মই চাউলটো মানে অলপ ভিজাই থৈছো পাঁচ মিনিট মান ভিজাই থৈ মানে- তাৰপাছত কুকাৰত বনাইছোঁ আৰু।
অ' অ' অ' অ' অ'।
পিয়াঁজ তেল দিছো। দি পিয়াঁজ- তাৰ পিছত এনেকে মানে চাউলতো হেৰি তাতে তেজপাত দিছোঁ। তাৰপিছত যে- আৰু ইলাচি তেল- ইলাচি দিছোঁ। ইলাচী দি মানে তাৰ পাছত চউলতো চাউলতো বাকী দি লাৰি আছোঁ। লাৰি থাকি তাৰপিছত তোৰ যে-
অ'
বুট ধালি দিছোঁ। দি তাৰ পিছত লাৰি আছোঁ আৰু এনেকে বনাইছোঁ।
অ' এনে পোলাওটো খাই পেলাই বহুত টেষ্টি লাগে ন'।
অ' অ' সেইটোৱে অলপ জোখত পানী দি যিটো পানী লাগে। তল জোখ কৰি দি এনেকে আঙুলি দি জোখ দিছোঁ। তল যোৱাকে মানে- তলটো, তাৰ পিছত চিটিটো কুকাৰটো মাৰি দিছোঁ। আৰু ঢাকন দি চিটিটো। মাৰি নমাই থৈছো। তেনেকে হুম-।
চিতি কেই এটা দিয়া।
দুটাই দি দিওঁ বেছি নিদিওঁ।
অ' অ'-। এই মানে মই হেৰি তেল তেল দিয়া বস্তুতটো খাব নালাগে গম পাইছা নে ন পোলাওটো-। খাব নালাগে পাৰ পক্ষত বেছি নাখাবা আৰু ল'ৰা ছোৱালীকো নোখুৱাবা।
উম' মানে ভাত খাই খাই-। অ' ভা, মই আকৌ খাই ভাল পাওঁ। এইবিলাক মানে খাই বহুত ভাল পাওঁ অ'। মাংস দি মানে কেতিয়াবা মাংস দি এনেকে বনাই খাওঁ লোকেল মুৰ্গী দি- ব্ৰইলাৰ দি বনাও, কেতিয়াবা মানে খাব মন গ'লে এনে ধৰি লওক বুট-। দি বনাওঁ আজি মানে বুট দিয়ে খাব মন গৈছে। অকণমান মানে হালধি দি অকণমান ৰংচীয়া কেতিয়াবা এনেকে-। তেওঁ ও বনাই খাওঁ কেতিয়াবা বগা বনাই খাওঁ।
অ অ অ অ ব আৰু তুমি মানে। পোলাও খাই বেছি ভাল পোৱা আৰু অ।
অ শুনা কৰিছোঁ।
এই ব্ৰইলাৰ ব্ৰইলাৰ নে কি ব্ৰইলাৰ ব্ৰইলাৰ।
অ বইলা।
অ অ অ। নাই আমি আকৌ ব্ৰইলাৰতটো নাখাওঁ মানে আগতে খাইছিলো আজিকালি মানে ব্ৰইলাৰটো নোপোৱা হলো। খাব মন নাই মানে খাব মানে কি ডক্তৰে মানা কৰিছে আৰু নাখাবৰ কাৰণে। এইটো মানে চোৱা তুমি ব্ৰইলাৰ তটো তুমি এটা যদি। লোকেল মুৰ্গী পোহা তিনি মাহতো আধা কেজি হ'ব নিবিচাৰে। কিন্তু এটা বইলা পঞ্চল্লিশ দিনত। পঞ্চল্লিশ দিনত চাৰে তিনি কেজি হৈ যায়গৈ এনেক। খোৱা খাই আৰু সিহঁত। ত মানে হেৰি কোনো মানে উম হেৰি নাই। কোৱা কোবত মানে সিহঁতে হাৰটো মানে ফাটি পেলাই মৰি যায় নিজ ধপ ধপাই মৰি যায় গ'ল। মই মানে ব্ৰইলাৰ ফাৰ্মৰ কাম কৰিছিলোঁ ঘৰ। ঘৰতে মই ফাৰ্ম খুলিছিলো ফাৰ্ম খ। মানে এনেকুৱা হ'ল এনেকুৱা গৰম মাৰি দিলে এইকেইদিন কেনেকুৱা গৰম ন। ব্ৰইলাৰ তোমাৰ ত্ৰিশ দিন মান হৈছে ব্ৰইলাৰ পোৱালি। ত্ৰিশ দিনত তোমাৰ আঢ়ৈ কেজি আহি গ'ল আঢ়ৈ কেজি যেতিয়া আহি গ'ল গৈ মানে। এতিয়া মই ব্ৰইলাৰ টো উঠাই দিব লাগে দাম কম গৰম বেছি কাৰণে দাম কমি আছে। দাম কমি থকাৰ কাৰণে ব্ৰইলাৰো মই দিয়া নাই কিন্তু একে ৰাতিতে মানে এনে। হৈ গ'লগৈ এ প্ৰায় মানে। মানে মই আঢ়ৈশ মমান ব্ৰইলাৰ ভৰাইছিলোঁ মানে বেছি ডাঙৰ ৰুম নহয় আঢৈশ। পোৱা ৰুম আছিল তাৰপিছত মানে একে ৰাতি। সেটোতে মানে তোমাৰ একদম দেৰশ মান মূৰ্গী একদম ডেট হৈ আছে নহয়। মানে মানুহক দিয়াতো বাদেও মানে পুতিব। কাৰণে মানে গাত খানিব মন নোযোৱা হৈ গৈছে। এনেকুৱা কণ্ডিশন গতিকে কিবা এটা যদি কৈ পেলাই যদি। কিবা এটা প্ৰভিত নহয়? পিছত সেইটো কাম কৰি লৈ পেলাই কি লাভ আছে হয় আৰু মই নিজে।
চা কেনেকে মানে লাইট চাইট দি ৰাখিছিলা নেকি?
অ মানে যেতিয়া মানে পোৱালিটো আহে ন, পোৱালিটো আহোতে, তেতিয়া যে এই হেৰি আছে নহয়, বিস্কুটৰ কাৰ্টন আছে হয়। বিস্কুটৰ কাৰ্টনটো আনি মই একে ধুনীয়াকে গোলকে মানে একে সুতি, পুতি -পুতি, ৰাখিছো তাৰ পিছত তাত মানে হেৰি পাৰি দিছো, পেপাৰ পাৰি দিছো। মাটিটোত মানে পেপাৰ পাৰি দিছো পেপাৰৰ ওপৰত মানে এই ধানৰ যিটো তুহগুৰি বুলি কয় ন, সেই টুংগুৰিতটো ছটিয়াই পেলাই ডাঠকে দিছো। দি পিনি, তাত মানে হেৰি যে এইয়া হাড্ৰেড পাৱাৰ লাইট আছে ন, হাড্ৰেড পাৱাৰৰ লাইট টো যে ৰঙা লাইটটো, ৰঙা লাইটটো মানে একদম সিহঁতৰ গাত লাগো নালাগো কে মানে তাপ, তোৰ লাগ যাতে সিহঁতৰ গাত লাগি যায়, তেনেকুৱাত মানে দি দিছো। দিয়াৰ পিছত সিহঁতক ৰাতি হলে মানে, এইয়া সে টিং বজাব লাগে মানে সিহঁতে শুই থাকে। ন ইটোৰ ওপৰত সিটো জাপা জাপি হৈ থাকে। টিং বজাই থাকিব লাগে। তাৰপিছত আৰু সৰু সৰু এটা দানা আছে। মানে, এ মানে সিহঁতে যে ইটোৰ ওপৰত সিটো শুই থাকে, শুই থাকে সিহঁতক যদি ধৰ, তুমি যদি কিবা এটা কিলং কিলং কৰি দিয়া তেতিয়াহ'লে সিহঁতে যতনাই উঠে ন আকৌ খোজকাঢ় ফুৰে দৌৰি, ফুৰে। সেই তেনেকুৱা তাৰপিছত তোমাৰ তিনিদিন গ'ল নহয়, চাৰি নম্বৰ দিনা তুমি ভেকচিন দিব লাগিব। এটা এটা মুৰ্গী পোৱালি ধৰি তুমি বেজি দিব লাগিব। তাৰপিছত বেজি দিয়াৰ পিছত,
যতন কৰাৰ সলনি সেইকাৰণে হাঁহ পুহিব লাগে মুৰ্গী পুহিব লাগে ইমান,
তুমি সেইটোতো কৰিলা কৰিলা সাত দিনত আকৌ ভেকচিন আছে, তুমি শুব নোপোৱা গম পাইছা নাই যে- -তিয়ালৈ পোৱালি পাখি নাহে তুমি তেতিয়ালৈ শুব নোপোৱা। আৰু সিহঁতক দানা দি থাকিব লাগিব আকৌ পানীৰ লগত সিহঁতৰ মেডিচিন আছে দানা আছে। এইবিলাক দি থাকিব লাগিব ৰা- -তিয়ে তুমি এ ভাতকেইটা খা মই এতিয়া ভাত খাওঁগৈ, দানা খিনি দি থৈ পানী খিনি দি থৈ, ভাত খাই তুমি আহি নাপাবা সিহঁতৰ দানা শেষ আকৌ দানা উলিয়াই দিব লাগিব। নহ'লে দানা, ওপৰত উঠাই থব, বেছি যদি দানা খাই এ সিহঁতৰ মানে পাকস্থলীটো ফাটি যায়গৈ। সেইটো তুমি চাব লাগিব, মানে বহুত ধৰণৰ আৰু, আৰু যদি ব্ৰইলাৰটোৱে কোনোবাতো ব্ৰইলাৰ ঢিলা হাগিছে নেকি, না কোনোবাতো মিঠৈৰ নিচিনা হাগিছে নেকি, কোনোবাতো সেউজীয়া হাগিছে নেকি? এইবিলাক মানে চব মানে চাব লাগে গম পাইছা।
হেই ইমান কৰিব নোৱাৰো, সেইকাৰণে নোপোহো এইবিলাক বস্তু পুহি
একে বহুত মানে ৰিক্স বহুত ৰিক্সি মানে। ব্ৰইলাৰ যে,
সেইবিলাক পোহা সলনি, ছাগলী পুহিবা চৰাই পুহিবা।
অ নাই আজিকালি মই নোপোহো হলো আজিকালি মই নোপোহা‌ হলো। আজি, আজিকালি মই মানে গৰু পুহিছো ছাগলী পুহিছো, এই তুমি কোৱা নিচিনা হাঁহ দুজনী আনিছো। তাৰ পিছত সেইটোকে পুহি আছো।
পুহি লৈছো, একদম মুৰ্গী পুহিছো কণ্টলৰ চ চাউল বিলাক পাও চতিয়াও দিনত হলে। হলে চব বাহিৰতে সেয়াই কৰো।
অ সেইটোয়ে ভাল গম পাইছে না ফাৰ্মৰ নিচিনা মানে ফাৰ্মৰ নিচিনা মানে জাল দি, পেলাই ধুনীয়াকে নেট দি পেলাই, নেট দি পেলাই বেৰি ল'ব লাগে বেৰি পেলাই তাতে মানে ৰাখিব লাগে মই তেনেকে ৰাখিছো। মই তেনেকে ৰাখিছো কিন্তু তুমি কি কি গম পাইছা। যদি তুমি এনেকে বেন্ধত ৰাখা বেন্ধত ৰা- -খিলে মানে মুৰ্গীটো লেতেৰা নহয়। কিন্তু খুব কম দিনত ডা হেৰিয়ে, বহুত দিন লাগে ডাঙৰ হওঁতে কিন্তু এৰি যে দি থৈ দিয়া এৰি দিলে মানে সি খুব সোনকালে ডাঙৰ হয় খুব সোনকালে ডাঙৰ হয় যেতিয়া সেইটো কাৰণে এইটো মূৰ্গী বেলেগ মানে এইটো মানে ফাৰ্মৰ নিচিনা হৈ যায়গৈ মই মানে এৰি দি পেলাই ৰাখিছো গম পাইছানে নাই অ তুমি এৰি দিয়া নে? কি নে নেটৰ মাজত ৰাখা
উম।
তুমি?
ব বিলাক যে পোক পৰুৱা ধৰি ল' বাহিৰত ঘূৰি ফুৰিলে এইবিলাক ভাল আৰু ক'ত কিমান আহে উম। সেইকাৰণে এৰি দি গধূলি হলে চাপে আৰু গধূলি অলপ মানে চাও আৰু কেইজনী কোন সোমাইছেনে নাই কৰ'বাত কি?
অ গন্তি কৰিব লাগে গধূলি গন্তি কৰিব লাগে। এটা যদি নাইকিয়া হয় বহুত লষ্ট হৈ যায় ন।
আৰু আমাৰ ইয়াতে নেউল আছে না নেউল আছে শিয়াল আছে সেই নিবও পাৰে না নিয়ে মানে কেতিয়াবা এনেকে ৰৈ থাকো শিয়ালে একে চকুৰ পৰা লয়ে যায় মানে
এ কাৰেণ্ট দি থৈ দিবা গম পাইছা কাৰেণ্ট দিবা কাৰেণ্ট দিলে তেতিয়া লাগিব আহে। নহয় এদিন মান এটামান লগা পিছত তেতিয়া আৰু মানে হেৰি নকৰে আৰু আৰু নাহে আৰু
সেই তেনেকে দিব কাৰণে আ- -কৌ ছোৱালী থকা নাই ছোৱালীজনীৰ কাৰণে ভয় হয় চৰাই মুৰ্গী বিলাক মাৰিব যাওঁতে ক'ৰবাত ছোৱালীজনীয়ে লাগি যায় যদি অ ৰাতি আৰু গৰালৰ ভিতৰত থাকে না ৰাতি ইমান শাহ নকৰে পোৱলা এৰি দিও না বান্ধি তাইত তে দি থৈ দিওঁ না ৰাতি সোমাব নোৱাৰে। দিনতে মানে দিনত সেইটো কাৰণে নিদো সেইবিলাক ক'তনো কৰিছে বাৰু?
অ',
মাৰিব যাওঁতে যদি ছোৱালীয়ে লাগি থাকে?
অ' সেইটো একে মোৰ ৰিক যি বস্তু ন' কিন্তু একো এটা কৰি পেলাই মানে পইচা লবৰ কাৰণে নোৱাৰা এনেকুৱা মানে কি হ'ব আৰু? গম পাইছা? এনে তুমি ঘৰতে মুৰ্গী মাৰি খোৱা নে নোখোৱা ঘৰৰ মুৰ্গী?
হা,
ঘৰৰ মুৰ্গী মাৰি পেলাই খোৱা নে নোখোৱা?
উম, খাও-খাওঁ ঘৰৰ মুৰ্গী খাও কণী বিলাক যে উহাই উহাই মানে খাই থাকো বইল কৰি ছোৱালীকো দিও মানে গ'ত বহুত কেইজনী আছে ন' আঠজনী মান হ'ব বি
অ' এ, তুমি হেৰি কৰিবা এক কণী যে কন কণীটো ছোৱালীক বেছি নোখোৱাবা। কণীটো ছোৱালীক বেছি নোখোৱাবা, মানে কণী য়ে মানে কণী টো মানে হজম হজম শক্তি টো মানে খুব কমাই কৰে কণী টো গম পাইছে? সি মানে কি কৰে সৰু ল'ৰা ছোৱালী লিভাৰত ধৰে। গতিকে কণীটো অলপমান কমকে খুৱবা গৰম বেছি ন' কণীতটো নোখোৱা পাৰ প ক্ষত খোৱাবই নালাগে গম পাইছা তথাবিতো এতিয়া ল'ৰা ছোৱালী লৰা ছোৱালী কণী বুলি ক'লে পাগল ন'। ল'ৰা -ছোৱালীক কণী বুলি ক'লেই পাগল।
উম, বইল কৰি দিলে নাখায় মানে অলপ তেলতে দি এনেকে টাৱাতে দিব লাগে আৰু অলপ নিমখ ছটিয়া দিব লাগে তেনেকে দিলেহে খাই মানে এনে বইল কৰি দিলে বেলেগ কিবা ভাজি দিলে তেনেকে
অ'-অ'-অ'-অ' সেইটোও ভাল বাও সেইটোও ভাল ভাজি অ' সেইটোও ভাল ফোচ ফোচ বুলিও কয় আৰু সেইটো।
এটাইদিও।
অ প্ৰায় ল'ৰা- ছোৱালী বিলাকে সেটো ফোজ বুলিও কয় সেইটো ফোচ বোলে সেইটো সেইটো খালে বোলে সিহঁতৰ বোলে বহুত টেষ্টি বোলে। গম পাইছা নাই যদি তুমি তেনেকে দিয়া সিহঁতক দালি অলপ বনাই দিব বা আলু ভাজি দিবা ভাত খাই একদম ক্লিয়াৰ কৰি দিব, গম পাইছা?
দিনৰ মৰত দিয়ে তেনেকে আৰু।
হ'ব দিয়া আছি এৰো
হ'ব দিয়া নহ'লে। ন' কথা পাত অ'-অ' হ'ব অ'